অঁ।
কি খবৰ।
তোমাৰ।
অ মোৰো আছো আৰু ভালে।
আচ্ছা, আচ্ছা, আচ্ছা। এনে বহি আছো কি কৰিম আৰু।
অ কি খালা চাহ খালা।
চাহ খাইছো আজি। উম আজি মেগী বনাইছিলো মস্ত মেগী বনাইছিলো। এ মেগীৰ লগত ভোত জলকীয়া ঢালি কিনি আজি বনাইছো বাপ ৰে বাপ মজা লাগি গৈছে।
অ শুনিছো। এইটো ভোট জলকীয়া অকল অসমতে পায় ন। আৰু বেলেগ জেগাত কতো নাপায়। আৰু সেইটো বহু বহুত বেছি তীখা হয় ন। বহুত জ্বলা লাগে সেইটো খালে। মোৰ মোৰ ঘৰত। এইটো বনাই। আচাৰ বনাই ভোত জলকীয়াৰ অলপ খালে হৈ যায় একদম জ্বলি থাকে পুৰা মুখ। পোৰা মানে একদম পানী খাই থাকিবই লাগে তেনেকুৱা অৱস্থা হৈ যায়।
হয় হয় হয় মানে আমিও খাওঁ।
মেগী বনাই লৈছে বাপৰে।
অ মানে মইত এনে খাও ন ইমান। ত আমাক। তোকে। ঠিক আছে মই খাই থাকো। অ মই মানে ভোত জলকীয়া আচাৰ খালে ভোত জলকীয়া আৰু এই বেম্বো শুট আছে ন। বেম্বোছোটৰ আচাৰ অঁ। অঁ বেম্বোছোটৰ আচাৰ। তাৰো ভিতৰত মই। ভূত জলকীয়া ঢালি কিনে এইটো ভাল লাগে মোক এনে। কত ভূত জলকীয়া আচৰ মই নাখাওঁ।
বেম্বুচুটঅ বেম্বুচুটৰ আচাৰ তাৰ পিছত ভূত জলকীয়াৰ আচাৰ এইবোৰ খালি নৰ্থ ইষ্ট চাইডতে পায় ন। আসাম আসামত। তাৰপিছত সেইটো। মেঘালয় মই গুৱাহাটীত অ ন মই ইয়াতে গুৱাহাটীত বহুত বিচাৰিছো বেম্বু চুত বেম্বু চুত কিবা চাটনি তাৰপিছত হেৰি শুকন মাখৰ চাটনি কিবা কিবি এইবোৰ বনাই ন সেইবোৰ চব মেঘালয় আমোদ ভেছে ফলে বুল বনাই চব খোৱাৰ তাতে বহুত ভাল জ্বলা দি খায় ন অসমৰ গুৱাহাটীৰ মানুহ ইমান জ্বলা নাখায় চাধা চাধা খানা খায় বইল খায় বেছি কিন্তু সেই তাতে নিজ মিজোৰাম অৰুণাচল এইবোৰ চাইদত জ্বলা বেছিকে দিয়ে আছে চব বস্তু জ্বলা দিয়ে আৰ তাতে পাহাৰত যাই মেঘালয় আৰু তাৰপিছত তাতে যেতিয়া মই লেটলাম হয় ন, লেটলাম গৈছিলো। ত' তাতে হেৰি ম'ম'-ম'ম' অৰ্ডাৰ কৰিছিলো ত' ম'ম' লগত তম মোক সেইটো বিলাহীৰ চাট্নি দিছে আৰু তাৰপিছত আৰু এটা জ্বলা চাটনি আছিলে। লগত ইমান জ্বলা। ম'মৰ লগত বিলাহী চাটনি দিছে বাবা তুমি। আমি কেতিয়াও গুৱাহাটীত সেইটো খোৱাই নাই মমৰ লগত। হেৰি বিলাহী আৰু চাটনি সেইটো তুমি অকল লেট লমত পাবা আৰু একদম সৰু-সৰু ভিতৰত চিকেন বা হেৰি চিকেনৰ তেল থাকিব সেইটো-সেইটো দি বনাই বহুত ভাল লাগিছে ৰাতিপুৱা হ
অ আমি-আমি যোনটো আমি যোনটো বনাও আমি কেনেকে বনাও এই যে চেৰি টমেট' আছে ন সৰু-সৰু টমেট', এইটো অকণমান অঁ এইটো অঁ সৰু বিলাহীবিলাক আমি অকণমান জ্বলাই লওঁ, জুলাই-জুলাইৰ পিছত তাৰ
আগত ন, আগত দিয়া ন?
অহ, আমি অৰু, অহ, এইটো জ্বলাই কিনে তাৰপিছত অ অকমান এইটো কি বুলি কয়, এইটো
পিয়াজ, অ শুকন মাছ দিয়া?
অ শুকান মাছ দিও। তাৰ পিছ ভোট জলকীয়া ডালি দিওঁ। তাৰপিছত আৰু এটা বস্তু বু বুলি কয় আমাৰ জনতাক বুলি কওঁ।
অ', জন্তাক শুনিছো কিন্তু খাই পোৱা নাই আজিলৈকে
অ অ এইটো মানে অকমান এইটো পেঞ্জেণ্ট টেষ্টটো অকমান
অ-অ-অ-অ বুজিছো অ অলপ টেঙা মিঠা তেনেকুৱা ন, গোন্ধটো অ।
এইটো ডালি কিনে আমি এইটো মেথি কিনে এইটো-এইটো খাওঁ এই কি মজা লাগে কিন্তু ইমান জ্বলা বাপৰে বাপ, মজা লাগে এইটো।
অ সেইটো মোক যেতিয়ালৈকে খানাত জ্বলা নাথাকে সেইটো টো ভালে নালাগে। মোৰো তেনেকুৱাই। সেইটোয়ে তাতে মই। তাৰপিছত হেৰি, মেগিও মেগীটো বহুত জ্বালা দিয়া আগতে সুধি লয় তুমি কিমান জ্বালা খাবা, কোনো বহুতেটো নাখায় ন, চাউথৰ মানুহ চাগে ইমান জ্বলা নাখায়। ানে নাখায় আমাৰ ইয়াত খায় কিন্তু গাঁৱতৰ মানুহতো সেইফালে একদমেই জ্বলা নাপায় সেইকাৰণে সুধি লৈ জ্বলা কিমান বেছি লাগিব নে কম লাগিব আমিতো কৈছো পুৰা দি দিয়া পুৰা কাণ চান পুৰা গৰম হৈ হৈছে। এইটো মই কি মই কি গম পাইছিলো যে এইটো ভোত জলকীয়া হয় ভোত জলকীয়া ডালি পুৰা মেগী। কিন্তু মজা লাগিছে ঠাণ্ডাৰ দিনত সেনেকা খালে একদম গৰম উঠি যায়গাত। উম।
মজাও লাগে আৰু ভালও লাগে।
অ সেইটোয়ে আকৌ যাম বুলি ভাবিছিলো, কিন্তু সেইফালে যে ইমান বৰষুণ দি আছে আৰু বৰষুণ দিলেতো তাতে হেৰি হয় না ৰাস্তাবিলাক বেয়া হৈ থাকে। আৰু বহুত অ। লেণ্ডশ্লাইড হয়। তাৰ পিছত হেৰি ৰাস্তাবিলাক ওপৰৰ পৰা পাহাৰৰ পৰা পাহাৰ যে আধা আধা কাটি থয়। সেইটো কাৰণেটো ওপৰৰ পৰা পাথৰ পৰি যায় ঘপককে পৰি যায় ৰাস্তাত। সেইকাৰণেতো যাবই নটো ৰাস্তা। টা বন্ধয়। থাকে বেছিভাগ যেতিয়া বেছি বৰষুণ দিয়ে, মই সেইদিনা। অলপ দিন আগতে নিউজত দেখিছো যে আহ ডাউকি- ডাউকি যোৱা ৰাস্তাতহ। কোনোবা এটা ফেমিলি। মানে পুৰা এক্সিডেণ্ট। হয় মৰি গ'ল। কোনো গমেই পোৱা নাই, দুই দিনৰ পিছত গম পাইছে কি তাতে এটা গাড়ী খুন্দা খাই পৰি আছে। আৰু তাৰ ভিতৰত পাঁচটা বা ছয়টা মানুহ আছিলে চব মৰি আছিলে ভিতৰত মই ভাবা ইমান মানে মানুহে তাতে যায়। অ মানে হেৰি কৰিব ফুৰ্তি কৰিব ফুৰিব কিন্তু কি হয়, এইবোৰ ৰাস্তাবিলাক এতিয়ালৈকে ভালকে বনোৱা নাই আৰু ডাউকেতো একদমেই নাই মই যেতিয়া হৈছো মইতো বেছিদিন। হোৱা নাই নাই একমাহ আগত গৈছিলো। ডাউকিত এতিয়াতো পানী একদম শুকাই গলেতো, যি বহুত হেৰি হয় ন, ফেমাচ হয় ডাউকি হেৰি। নদীটো তাতে যে। একদম চাফা পানী থাকে, চব দেখা পায়। তলৰ বস্তু কি কি আছে সেইবোৰ ত' মইতো মই আৰু এবাৰ গৈছিলো পাঁচ বছৰ আগত, হা তেতিয়াতো বহুত ধুনীয়া আছিলে। পানীও বহুত আছিলে, তাৰ পিছত চাফা পানী আছিলে কিন্তু এইবাৰ যেতিয়া গৈছো ত' এবাৰ। ত মেঘালয়ত মানে পা বৰষুণ দি আছিলে, আৰু শুনিছো বৰষুণ দিলে তলৰ মাটিবিলাক ওপৰত আহি যায়। আৰু পানীটো একদম কিবা বেলেগ ধৰণৰ হৈ যায়, একদম মাটি মাটি একদম লেতেৰা লাগে হা ত আমি গৈছো গৈছো আমি আমি পুৰা যোৱা নাই ওপৰৰ পৰা ৰাস্তাটোতো একদম ওখ হয় ন একদম পাহাৰৰ ৰাস্তা হয়। আৰু চাইডে চাইডে একো হেৰি নাই, বৰ্ডাৰ নাই ত গৈছো তাৰ পিছত তাতে হেৰি কৰিছো চাইছো দূৰৰ। এ যে পানী একদম শুকাই গল আৰু একদম লেতেৰা হৈ আছে পানী ত আগৰ নিচিনা একো নাই, যেনেকে চবে আজিকালিতো ফোনত চাই যায় ন গুগলত চাই যায় যে গুগলত ইমান ধুনীয়া - ধুনীয়া ফটো আছে। ত' মেঘালয় যাও। কিন্তু তাতে গ'লেহে গম পাবা যে, আৰু এইটো এইবোৰ চব পাঁচ বছৰ দছ বছৰ আগৰ ফ। বিলাক হয় এতিয়া চৰকাৰে সেইটো ইমান মানে কিবা কিবি বনাই দিছে, বেলেগ বেলেগ আৰু পানীতটো একদম শুকায়ে গ'ল আগৰ নিচিনা। নাই একো নাই তাতে ত' আমি ঘূৰি আহিলো, আমি আকৌ নগলো ত লাভ নাই যায় কি কৰিম ন।
অ বহুত বিলাক বহুত বিলাক এৰিয়া এনেকেই হৈ গৈছে।
অ অ সেইটো।
আগ আগৰ যোন। তটো বিউটিটো আছিলে। এতিয়া মানুহ ইমান যায় ন তাত।
ইমান যাই যাই লেতেৰা কৰি দিছে ন মানুহ আৰু চব। চবে পইচা কমোৱা ধাণ্ডাত অ আৰ মানে চব মানে নষ্ট কৰি দিছে ভাবে যে আৰু ধুনীয়া বনাই দিওঁ আৰু ধুনীয়া বনাই দিও তেতিয়া বেছি পইচা লব পাৰিম কিন্তু ধুনীয়া বনোৱা চাক্কৰত বেয়াই কৰি দিছে পানী একদম শুকাই গল পানীয়ে নাই সেইকাৰণে আজিকালি তাতে যি নাও বিলাক থাকে ন সেইবিলাক মানুহতো একদম পইচা পাতি নাই ক'ত মানুহ একদম আগৰ যিমান মানুহ আহিছিলে আজিকালি নাহে চবে গম পাই আছে লাহে লাহে কি এতিয়া দাওকিত একো নাই তেনেকুৱা আগৰ নিচিনা একো নাই সেইকাৰণে চাগে মানুহ কমি গল একদম পুৰা ৰাস্তাৰ পুৰা টানি টানি লৈ যায় হেৰি বটিঙৰ কাৰণে আগতো তেনেকুৱা একো নাছিলে আমিতো ভয় খাই গৈছো চাইছে আমাৰ
এইটোৱে মানে আগতে যিটো নেচাৰ বিউটিটো আছিল ন নেচাৰ বিউটিটো পুৰা খতম শেষ হৈ গ'ল এতিয়া মেইন মেইন পুৰা বিউটি তোআহি গৈছে
সেইটোয়ে তাৰপিছত আৰু হেতিতো আছেই কিন্তু সেই চাব লাগে অলপ চৰকাৰৰ যদি তুমি ভালকে ৰাস্তা বনাই দিয়া তেতিয়াহে মানুহ বিলাক মানে ভালকে আহি অহা যোৱাটো ভাল হব লাগে ন যদি মাজত যদি তোমাক হেৰি কৰি দিয়ে মানে ৰাস্তাত যদি তোমাৰ পানী পৰি থাকে বা হেৰি ৰাস্তা বিলাক ইমান শ্লিপ হৈ থাকে গাড়ী বিলাক পৰি আছে ত তোমাক তেনেকুৱা কৰিব লাগিব ন বন্দবস্তু কৰিব লাগিব চৰকাৰক কিন্তু এতিয়া অ হেৰি ৱাটাৰ ফল বিলাক ঝৰ্ণা বিলাকতো পানী নাথাকে কি ছেভেন চিষ্টাৰছ বুলি যে আছে ত হে তাত তে পানী নাথাকে মই যিমান বাৰ গৈছো আজিলৈকে পানী দেখাই পোৱা নাই মই তাতে কেতিয়াবা আহে পানী তাতে নাজানো কিন্তু ফটোত চাই গ'লে অ বহুত ধুনীয়া এইটো চছেভেন চিষ্টাৰ ফল বহুত ডাঙৰ হয় কিন্তু তাতে গ'লে নাই পানীয়ে নাই শুকা থাকে একদম এক ড্ৰপ পানী নাই
অ এইটো ঠাণ্ডা ঠাণ্ডা বতৰত এনেও পানী নাথাকে এইটো গৰম বতৰ বতৰত গ'লে এই মনচোনৰ বতৰ যেতিয়া আহে ন এতিয়া গ'লে মানে অকণমান এইটো পানী থাকে তাতে
অ সেইটোয়ে সেইটো টাইমত কিন্তু মই ভাবিছো যে মইতো হেৰি বাৰ মাহত গৈছিলো ন এপ্ৰিল মাহত গৈছিলো ত তেতিয়াতো নাজানো তেতিয়া তেতিয়াতো নাছিলে এতিয়া হ'ব পাৰে যদি জুন জুলাইত উ পানী হ'ব পাৰে গৈ এতিয়া এইটো মানে সময়তো বৰষুণ বেছিকে দিয়ে ন আৰু মেঘালয়টো দিয়ে থাকে সিহঁততো একো হেৰি টাইমে নাই ন সময় নাই কেতিয়াও দি দিয়ে সদায় দি থাকে পুৰা বছৰে বৰষুণ খুন্দি থাকে তাতেতো ৰ'দ নোলাই বহুত কম ওলায়
এইটোৱে এইটোৱে এইটোৱে প্ৰব্লেম
উ
বাকী
অ অ হ টো ভালে কি কৰিম সেইবোৰে ভি আছে মই খাইছো ত দিনতো মই খাইছো পাৰঠা খাইছো আৰু চাহ লগত খাইছো লগতে ভোট জলকীয়া আচাৰ খাইছিলো অ সেইকাৰণে মোৰ মনত পৰি গল অ ঘৰত ঘৰতে বনোৱা আছাৰ হয় সেইটো খাইছো অ তাৰপিছত মই দুপৰীয়া তেনেকুৱা একো খোৱা নাই অলপ মিঠাই মিঠাই খাইছো অ মোৰ বা আনিছিলে কলকাতাৰ মিঠাই সেইটো অ তাতেতো বহুত ভাল মিঠাই বনাই ন সেই খাইছো তাৰপিছত অ তাৰ পিছত এতিয়া আৰু খাম গধূলি চাহ খাইছো চাহ লগত বিস্কুট খাইছো ভুজিয়া খাইছো এইবোৰে খাইছো
আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে
অ বাকী ঠিকে আছে নাই এতিয়াতো খানা বনোৱাহে সময় হৈ গৈছে ত' চাহ কি বনাওঁ আজি তুমি অ ভাজা কি বনাবা আজি কি থাকা থাকো থাকিবা ভালকে ৰাখো মই ঠিক আছে বাই